অ এই ভালেই তোমাৰ।
ভাল ভাল ভাল মোৰো ভাল বাৰু ঘৰত কেনেকুৱা খবৰ।
ভালেই ভালেই তোমালোকৰ উ।
পিছে কলেজত এডমিশন লোৱা নাই বাৰ।
অ ল'লো ললো।
অ পিছে ক'ত ল'লা এডমিচন।
এই তোমাৰ দৰঙতে
অ কিহত চিত পালা তুমি এইবাৰ।
এইটো তোমাৰ কি বুলি তুমি যে লৈছিলা।
উম হুম।
তু যে লৈছিলা।
অ এডুকেচনত পালা ন
উম।
অ তহতৰ বা কোৱা আছিলে এইবাৰ হায় ছেকেণ্ডাৰী।
ছিক্সটি এইট।
ছিক্সটি এইট।
উম।
উম ঠিকে আছে বাৰু। মেজৰ লৈছা নে কি ললা পাঁচ। মেজৰ পালা ন।
উম
উম ঠিকে আছে। কলেজটো এৰি নিদিবা বোলো।
অ নাই নাই এয়া নাই।
মানে কি জানা এতিয়া কলেজৰ চাৰ্টিফিকেট টো বহুত দৰকাৰ হয় পিছলে বুজিছা বি এ চাৰ্টিফিকেট খন। বি এ চাৰ্টিফিকেট বহুত দৰকাৰ হয় পিছলে কিবাকিবি চাকৰিৰ ক্ষেত্ৰত বা কিবা কামত। উম। তি এতিয়াটো কলেজ বন্ধই চাগে তোমালোকৰ আগষ্টৰ পৰা খুলিব আগষ্ট এইবাৰ খুলিব চাগে ফাৰ্ষ্টা ক্লাছ ষ্টাৰ্ট হব তোমালোকৰ প্ৰথম ক্লাছ। অ এতিয়া ক্লাছ ত্লাচ কৰিবা বোলো।
উম কৰিব কৰিব লাগিব কৰিব লাগিব।
উম।
তোমালোকৰ?
মই এতিয়া তোমাতকে ডাঙৰ বাৰু বৰ্তমান মই এতিয়া ছেকেণ্ড ছেমৰ ফাইনেল দিছোঁ থাৰ্ড ছেম পাম আগষ্টত খুলিব আৰু কলেজ।
অ গৈছা নাই কলেজ।
এতিয়া বন্ধ আৰু এনেই কলেজ যাব লাগিব।
উম।
উম।
এইটো তোমাৰ মাজতে মই বাইকখন ললো নহয়।
অ পিছে কি বাইক ললা?
এইয়া তোমাৰ ক্লাছিক থ্ৰী ফিফটি।
হুম হুম।
এই ক্লাছিক থ্ৰী ফিফটি।
অ অ ঠিকে আছে। তোমাৰ গাৰ্লফ্ৰেণ্ড জনী আছে নে নাই এতিয়া?
আছে আছে আছে।
ওলাবা ফুৰিব যাম মোৰ মোৰজনী যাব তোমাৰজনী যাম।
অ মোৰ মানে কাইলৈ প্লেন এটা আছে বীজলৈ যোৱা মানে যাবা নেকি?
কাইলৈ যাওঁ।
এই বাইকত যাম বুলি কৈছে এয়া তাই মানে কিবা ৰিলচ এটা বনাই দিব লাগে বোলে।
অ।
বাইকত যাম যে এতিয়া। কিমানো গাৱত ঘূৰিবা ঘূৰি ঘূৰি আমনি লাগে। উম।
মই এয়া সেইদিনা মাজত টো টোক দুগি এখন ল'লো নহয় জেন থ্ৰী।
অ।
দিউগ টো টো ফিফটি এখন লৈছোঁ নতুনকে লৈছো এ কিমান দিন লৈ হৈছে এতিয়া তিনিমাহ মান হৈছে।
উম।
না নাম্বাৰ প্লেট আহিল বাৰু লাইচেঞ্চ মই ওলালোঁ বাৰু।
উম।
অ এইয়া। সেইখনকে লৈ যাব লাগিব তাই এতিয়া কিহত যাই তাইক সুধিব লাগিব ৰখা যায় নে নাযায় এতিয়া।
অ নতুন উলিয়ালা নে ছেকেণ্ড হেণ্ড।
নতুন নতুন আছে নতুন আছে।
উম। মই তোমাৰ এতিয়া এতিয়া তোমাৰ বুলেটখন আছে বাৰু এয়া মই তোমাৰ ছেকেণ্ড হেণ্ড বি এছ ফ'ৰ খন লৈছিলোঁ।
উম ত তাইৰ ঘৰ ক'ত আছিলে?
তাই হেৰি তোমাৰ এইয়া টাউনতে।
অ তাই ক্লাছ কিমান এবাৰ?
তাৰ এইবাৰ হেৰি পঢ়ি আছে। এইবাৰ হাই ছেকেণ্ডেৰী ফাইনেল দিব।
উম হুম।
অ হায় ছেকেণ্ডেৰি ফাইনেল দিব বুলো।
অঁ অঁ ঠিকে আছে ত সুধিব যায় নেযায়
যাব তাই প্লেন এটা আছিলে মানে আমি যোৱা মানে কালি মানে।
অঁ মোৰ এতিয়া তাইক সুধিব লাগিব। যায় নাযায় সুধিব লাগিব বৰষা কি কয় অ
দিবা লগৰ চই এপাক জামো চিনাকি।
এইবিলাকৰ কাজিয়া কৰিব নহয়। সেইকাৰণে সুধিব লাগিব।
সুধিবা যায় যদি একেলগে যাম।
উম সেইটোৱে ৰাতি যাবা নে দিনত যাব। এনেই যাম ন।
অ তোমাৰ ৰাতি মানে মই তোমাৰ এনেকুৱা ঘূৰুৱা নাই মানে ছোৱালী মানুহে।
অ অ মইয়ো ঘূৰাই বাৰু মোৰ লগত।
উম তেওঁ তোমাৰ এইাত ঘৰৰ মানুহ জানে এনেই ফাঞ্চন চানচন কেতিয়াবা গৈ এনেই। ইমান টাইম ৰাতিপুৱাই ফুৰিলে মানুহে কিবা বুলি ভাবে ইয়াত। ই আকৌ তোমাৰ।
উম' সেইটোৱে, তোমাৰ এতিয়া তোমালোক সৰু ন এতিয়া। সেই টাইমত ঘূৰাব অকণমান দিগদাৰ হয় আৰু।
উম।
মই যদি এতিয়া মোৰ লগৰ বাৰু, মানে মো
উম'।
অকমান সৰুো বাৰু, তেওঁ বি এ পঢ়ি আছে, মইও এতিয়া বি এ, ঘৰত জানে বাৰু বৰ্তমান, মোৰ ঘৰত জানে। তাই ঘৰটো জানে এতিয়া, এইবোৰ ইমান টেনচন নাই।
ঘৰত তেওঁ জানে, তেওঁ কি হ'ব, গাঁও মানুহে তাইক কি বুলি ভাবিব, মাক বাপেক। কি বুলি ভাবিব, সেইকাৰণে মানে আৰু তোমাৰ মই নুঘোৰাও মানে ইমান।
অ' সেইটোৱে মই ইমান হেৰি নকৰো বাৰু, গাঁৱৰ মানুহে ইমান খাতি নকৰো। তেওঁ মানে মাক- বাপেকে জানে যেতিয়া সেইটো চিন্তা নাই আৰু, লৈ যাওঁ, ঘৰ পা উঠাই লৈ যাওঁ কেতিয়াবা।
তেওঁ মানে, তাৰ বাপেক মানে তেওঁ পুলিচ মানে তোমাৰ।
উম' ঠিকে আছে।
এয়া পুলিচৰ যদি ছোৱালীজনী যদি এনেকে মূৰ ঘূৰাই পৰোতে, বাপেকে কি বুলি ভাবিব। বাপেকে তাপা তাক শাসন কৰিলে, নিজে ক'ব আপুনি নিজে শাসন কৰক, আপোনাৰ নিজৰ জীয়েও এনেও অমুকৰ লগত ঘূৰি ফৰে, তমুকৰ লগত ঘূৰি ফুৰে।
সেইটোৱে মই মোৰ মানে পৰহি কাম এটা আছে। তেওঁ মানে ফেমিলি টোক ক'বাত লৈ যাব লাগে, কাৰত।
অ'।
এইয়া লৈ যাব লাগিব মানে এতিয়া, পৰহি মানে লৈ যাব লাগিব। এই ক'ত যায়, এইয়া কি বুলি কয়। যে বৰদোৱা যে, বৰদোৱা। সেই তালে যাম বুলি ভাবিছে, ফেমেলিটো মানে ইহঁতৰ।
উম' মই তোমাৰ এনে কলেজ, চলেজ মোৰ গাড়ীতে যায় বাও, মোৰ লগতে যায়।
ঠিকে আছে, মোৰ মানে পৰহি, কাইলে আহি পেলাই পৰহিলে আকৌ তালে যাব লাগিব, তাইক মই। মোৰ গাড়ীখনকে লৈ যাব লাগিব এতিয়া, কি বুলি কয়, মোৰ সেইদিনাখন মাজতে কাৰখন ল'লো নহয়।
অ' কি ল'লা বা পিছে?
মই সেইদিনাখনি ভাৰ্ণা এখন ললোঁ।
অ' ভাৰ্ণাখন লৈ মেলি এতিয়া আছে বাৰু। এই কি বুলি কয়, তাই এতিয়া মা মা মাকে কৈছে, এ তাইকো কোৱা, তাই স্কুল যায় যদি এতিয়া আমাক আমাকো লৈ যাব পাৰিব। আমিও যাওঁ তাৰ লগত। তাই মোক ক'লে, বৰদোৱা যাম বুলি কৈছে মাহঁতে, তুমি যাবা নি? যোৱা যদি বলা লৈ যাওঁ, আমাৰ মাও যাব। আক দেত দেতা নেযায় বোলে, আমাৰ 'মা' যাব।
এ দেউাহঁতক নিবলে ভালো নালাগে, মাহঁতৰ লগত মিলি যায়, পুটোক কটক কলি মানু্হ।
উম' সেইটো হয় বাৰু, তাৰ বাপেক নাযায় বাৰু।
উম'।
মানে বাপেকে সুধিছেহে মানে যাব, নাযায়, বাপেক নাযায় তাই, তাই, তাই যাব, তাৰপিছত তাই মাক যাব, আৰু মই যাওঁ, মই মামা 'মা' যাব।
তোমাৰ 'মা' আৰু তাই 'মা' পিছফালে বহাই ল'লা, তাৰপিছত তোমাৰ আগফালে তাইক বহাই লৈ ল'বা ন, কি কোৱা?
অ' সেইটোয়ে, সেইটোয়ে, মানে সেনেকেই লৈ যাম আৰু। আহোঁতে মামাহত সোমাই আহিম আৰু।
অ আকৌ তোমাৰ মাক যদি আগফালে বহাই নিয়া আকৌ তেওঁ বেয়া পাব না।
সেইটোয়ে এতিয়া ইমানতে সি নাই বাৰু। তেওঁ তাইকে বহাই লৈ যাম বাৰু আগত।
অ।
আহোঁতে মামাহতত সোমাই আহিম আৰু।
অ।
বস্তুৱেই দিব আছে, বস্তু অলপ পেলাই তাৰপিছত ঘৰ আহিম আৰু।
উম বৰদোৱা তুমি গ'লে ধুতি-চুতি লৈ যাবা ধুতি-চুটি পিন্ধিবা হা।
অ ধুতি চুটি লৈ যাম বাৰু তাত পিন্ধা জগা আছে নহয়। তাত পিন্ধি ফালে ধুনিয়াকে পিন্ধিম আৰু হৈ গ'ল।
উ মানে তোমাৰ মানে কি জানা, সোমাব চোমাৱ নিদিয়ে তাতে পিন্ধি লবা গৈ ইয়াৰ পৰা।
অ সেইটোত, তাত‌ পিন্ধা জেগা আছে বাৰু মই জানোঁ বাৰু। এবাৰ গৈছো ন মই পিন্ধা জেগা আছে তাত পিন্ধি লম আৰু ধুনীয়াকে‌ হ'ব যা তাহিনে মানে যোৱা নাই মানে আজিলৈকে সেইকাৰণে। আৰু তাই গৈছে বাৰু। মা-মাও যোৱা নাই। মানে এতিয়া অকলে যাবও বেয়া লাগে ন মা হঁতৰ সেইকাৰণে ময়ো যাওঁ আৰু তাইও যায়।
এনে তোমাৰ মানে ধুতিখন ইয়াৰ পৰা পিন্ধি গ'লে তোমাৰ গাড়ী-চাড়ী চলাব দিগদাৰ হ'ব না।
সেইটোৱে সেইটোৱে কথা। সেইকাৰণে এতিয়া যাওঁতে লংপেনট এটায়ে পিন্ধিম যাম। তাত-তাত গৈ ধুতি পিন্ধি যাম আৰু।
অ অ অ।
উম।
ইতা তোমালোকৰ আজি কি মাছ নে মাংস? ভাত পানী খালা নেকি?
আজি মাংস আনিছে মাংস আনিছে আমাৰ। তে কাইলৈ ওলাবা ন? আমি পৰহি যাম বাৰু ৰাতিপুৱা।
অ কাইলে তোমাৰ মই দুটা তিনটা চাৰে তিনটা চাৰিটা মানত ওলাই যাম। চাৰে তিনিটা বজাত ধৰি অ তাৰ মানে দিন টাউনত কাম এটা আছে। তাদি তাইৰ লগত ৰাতিপুৱা যাম তোমাৰ তাৰপিছত তাইক মানে নথওঁ মানে আমাৰ ঘৰলৈ লৈ আহিম তাৰপিছত একেবাৰে ঘূৰি পকি আহি তাইক মই থৈ আহিম।
উম উম ঠিকেই আছে, হ'ব বাৰু। মই এয়া কাইলৈ আকৌ সোনকালে আহিব লাগিব তাৰপৰা ঘুৰি যাব বুজিছা।
উম।
এই পৰহিলে যাম ন আকৌ কিবা কিবাকিবি কিনে মাকে বোলে। কিনি কিনি-চিনি দিব লাগিব। তাৰপিছত আকৌ তাইৰ অলপ কিবা কাপোৰ কিনে বোলে, কাপোৰ কিনি দিব লাগিব। ময়ো কিনিব লং চাৰ্ট এটা কিনিম আৰু। তাই চাই চাই-তাই কিবা চাৰ্ট এটা কিনিম তাই চাই দিম বুলি কৈছা বাৰু। উম উম উম।
এ কি ক'বা, কিনিতো দিব লাগিবই।
এনেও দিব লাগিব বাৰু।
উম।
তাই কৈছে মই‌ দিম দিয়া চাৰ্টটো। এনে কৈছে মানে, মই বোলো হ'ব দে দি দিবি আৰু কিয় নালাগে বুলি ক'লে আৰু সেইটোৱে কাজিয়া কৰিব।
উম দিবতো লাগিব।
সেইটোৱে, ময়ো দিম বাৰু, সেইকাৰণে মাকক লৈ যাব লাগিব।
অ।
আমাৰ ইমান মানে ঘৰত ইমান এটা কৈ নথাকে বাৰু।
মোকো। এনে মানে তাই মানে সৰু যে সেইকাৰণে মায়ে কই আৰু য'তে ততে নুঘুৰাবি ৰাতি কাল। সন্ধিয়া ক'ৰবাত নিলে অকমান নি পেলাই ঘৰ সন্ধিয়াটো সোনকালে ঘৰ সুমাই দিবি।
তহঁতৰ ভাল পোৱা কি কেইবছৰ হ'ল?
তোমাৰ ক্লাছ
অ।
মই তোমাৰ এইটত আছিলো, তাই তেতিয়া তোমাৰ অ।
অ, আমাৰ এইয়া কি বুলি কয়, আমাৰ মোৰ ছবছৰ ছবছৰ নে সাত বছৰ হৈছে ভাল পোৱা এতিয়া। তাইয়ো পঢ়ি আছে বাৰু এতিয়া। এতিয়া পঢ়াটো এতিয়া মই ইমান এটা হেৰি পঢ়ি থাকক বাৰু।
উম, ময়ো তোমাৰ এবছৰ মানে হায় ছেকেণ্ডাৰী ফাইনেল দিব, মাও কৈছে মানে কি বুলি ভাবিব, তাই পৰীক্ষাৰ সময়ত ঘূৰাই-ফুৰাই নুফুৰিবি। মই কৈছো অ। এপাক ওলাই যাম বুলি তাই কৈ এতিয়া মই কি ক'ম, তাই মাক ক মই কওঁ, মাকে কয় যোৱা।
বেলেগ এদিন আমি দুটা, তোমাৰ- তোমাৰো ওলাবা, তাৰপিছত তোমাৰ গাৰ্লফ্ৰেণ্ড ওলাবা, মোৰো গাৰ্লফ্ৰেণ্ড যাব। আমি কেতা ফুৰিব যাম ওলাবা। কাৰখনো লৈ যাম, মোৰখনকে লৈ যাম।
অ, হ'ব ওলাবা।
অ, এতিয়া নহয় বাৰু, কেইটামান পিছত, এই আগষ্টৰ লাষ্ট মানত যাম।
শুনা নহ'লে এদিন ওলাবা। তোমাৰখনো লৈ যাম, মোৰখন উলিয়াবা কবা এনে ভালুকপুং-চালোকপুঙীয়া বাৰ মাইল-চাৰ মাইল যাম। ভোজ এটা খাই আহিম, খানা এটা বোলো।
এ, দুখন কৰিলে ভালা নালাগিব, এতিয়া চাৰিটা মানুহে যাম ন, সেই কাৰণে মানে। এখনকে লৈ যাম, মোৰখনকে লৈ যাম, ভাওনাখনকে হৈ যাব আৰু তেতিয়া।
হ'ব তেতিয়া তে সেনেকৈ।
উম। হ'ব বাৰু একো নাই। ভালোকপুং নাযাওঁ, গ'লে মেঘালয়-চেঘালয় যাম, অলপ ঘূৰি-মেলি আহিম আৰু। তাই বহু দিন কৈছে মানে, এতিয়া নাযওঁ, আগষ্টৰ মানত যাম, তাই কৈছে মানে এ, ফুৰিব যাম বলা ক'ৰবাত। মই কৈছো যাম ৰখা, মোৰ লগতো যাম বুলি কৈ আছে, সেইকাৰণে
মানে পূজাৰ পিছৰ পৰা তাইক মানে মই ইমান লগ-চগ নকৰোঁ, কথা-চথা পাতিম মানে, ইমান নকৰোঁ। তাইৰ মনটো এইটোতে থাকি যাব না, পঢ়াত মানে ইমান হেৰি নিদিব তোমাৰ মানে। সেইকাৰণে তোমাৰ পূজাৰ পিছৰ পৰা ইমান মানে মই কৈ দিছো, তোমাৰ লগত মই ইমান টাইম দিব নোৱাৰিম, তুমি পঢ়িব লাগিব এনেকে কৈছোঁ। অ, কৈছে, ফোন-চোন কৰিবা নে নকৰা? মই কৈছো ফোন-চোনটো কৰিব লাগিব, দিনটোত দুবাৰ-তিনিবাৰ কথা পাতিম, তুমি অলপ পঢ়ি থাকিবা।
উম, সেইটো হয় বাৰু।
তাৰপিছত, হায়া ছেকেণ্ডাৰী পাছ কৰা পিছত চিন্তা নাই আৰু, তাৰপিছত ঘুৰাব-ফুৰাব পাৰিম।
উম, একো নাই বাৰু, সেনেকে চলি থাকিলেও হ'ল আৰু, ভালকে থাকিলেই হ'ল আৰু।
ভালকে এনেকৈ ভগৱানৰ আশীৰ্বাদত আজিলৈকে পাঁচ বছৰ হ'ল বাৰু ।
আমাৰ সাত বছৰ হ'ল বাৰু এতিয়া বৰ্তমান।
উম, এ কি ক'বা এই, মানুহো বহুত কথা শুনিবলগীয়া
মানুহ কথা শুনাৰ লগত কোনো মোৰ মতলব নাই বাৰু সেইবিলাক, কোৱা মানুহে কৈ থাকিব কি আছে।
ময়ো এনেকুৱা তোমাৰ, কোৱা মানুহ কৈ থাকিব দিও তাৰপিছতে আৰু এখন কাণেদি শুনো এখন কাণেদি ওলাই দিও, কোৱা মানুহ কৈ থাকিব, কি কোৱা?
উম, সেইটো হয় বাৰু। কোৱা মানুহে ক'ব সেইটোৱে না! মানুহ কিছুমান জ্বলে না কিছুমান এইকাৰণে।
উম।
সেইটো এ কথা। পিছে কাইলৈ ও যাম, যাম ন? উ'ম, হ'ব বাৰু।
আহিম ভালকে ন। আহি পেলাই ক'ৰবাত কিবা এটা খাম তোমাক তোমাৰ কিবা কা, উ'ম।
কত খাই-মেলি আহিম আৰু ধুনীয়াকে ঘুৰিম।
অ', তাকে মানে মই কাইলৈ মানে তোমাৰ দছটা এঘাৰটা মানতে হেৰি কৰিব ৰ, তাই কিবা কাইলে দিনত কিবা কাম আছে বোলে। একেবাৰে লৈ আহিম। অ, ৰাতিপুৱা তোমাৰ কাইলৈ একেবাৰে লৈ আহিম তাৰপিছত তাৰ পৰা টাউনৰ পৰা বাহিৰে বাহিৰে ওলাই দিম। তোমালোকক দুইটাকে উঠাম আৰু তা তাৰপিছত আৰু ব্ৰীজত অকণ ফুৰি-মেলি আহিম আৰু, কি কোৱা বন্ধু?
উ'ম, উ'ম, মই তাইক ঘৰৰ পৰা লৈ আহিব লাগিব বাৰু।
উ'ম।
তাইক সুধিব লাগিব ৰবা। যাব-যাব নে নাই সুধিব, তাইৰ গাটো মানে মানে ভাল নহয় মানে, এই কাৰণে। নাই, নাই মই সুধিব লাগিব ৰখা।
তাই নগ'লেতো তুমিওঁ নাযাবা চাগে?
আৰু এতিয়া অকলে মানে